হেল্ল'। অ', কোৱা, অ', শুনিছোঁ, কি কৰি আছা?
এ, মই অলপ শুই আছিলোঁ। ভাত-পানী বনালা নে? অ', নাই, বনাই আছো বাৰু, তুমি?
অ', হয় নেকি? মোৰো এই বনাই আছে দেউতাই আজি।
হয় নেকি? তুমি নাই
হয়, নাই, নাই, মই নাই বনোৱা, মানে কেতিয়াবা আমাৰ, মানে ঘৰত সেনেকুৱা হয় কেতিয়াবা ভাইটিয়ে বনায়, কেতিয়াবা মই বনাওঁ। কেতিয়াবা মায়ে বনায়, কেতিয়াবা দেউতাই বনায়, সেনেকুৱা কৰোঁ আৰু, স সপ্তাহত মানে এদিন-এদিন চবৰে মানে, সেই আহে আৰু, তোমালোকৰ এনেকুৱা হয় নে?
অ'। সময়, আমাৰ ঘৰতো এনেকুৱা হয় সেনেকুৱা চিষ্টেমটো, কেতিয়াবা মই বনাওঁ, কে কেতিয়াবা দাদা বনাই, কেতিয়াবা মই বনাওঁ, কেতিয়াবা দাদা বনাই।
হয়, অ', মানে দাদা আৰু তুমি কৰা, অ'।
আমি, তাৰপিছে তুমি, কি বোলে, খানা বনোৱা? বনাই কে, কি ভাল পোৱা এনে?
মই খানা বনাই গ'লোঁ তোমাৰ, এনে কেক বনাই বহুত ভাল পাওঁ। কেক, মিঠাই সেইবোৰ বনাই বেছি ভাল পাওঁ। তুমি কি ভাল পোৱা?
হয় নে? মইতো এনে মাংস বনাইকে বেছিকৈ ভাল পাওঁ
হয় নেকি?
ব্ৰইলাৰ মাংস নহ'লে কিবা এটা মাংস বনাই বিৰাট ভাল লাগে, তুমি এনে কি খাই খাম, ব্ৰইলাৰ মাংস নহ'লে কিবা এটা মাংস বনাইকে, খাহি মাংস, এনেকুৱা মাছ মাংস বনাইকে বিৰাট ভাল পাওঁ। তুমি এনে কি বনাই ভাল পোৱা? বাহিৰে
ভাল লাগে। মই মানে, মই মাংস ইমান ভাল, বনোৱাতো অলপ ভয় কৰোঁ মানে মাংসটো অলপ কেঁচা হৈ যায়, কেতিয়াবা জ্বলি যায় এনেকোৱা হলেতো মাংস কেতিয়াবা মাংস আনিলে এনেকোৱা হয় ন ভালকে খোৱা যায় আৰু ভাবিলে ভাবি যে যে মাংস আজি ভালকে খাও বুলি তেতিয়া মই বনালে আৰু অলপ ভয় কৰো যে কিবা মাংসটো অলপ কিবা নিমখে বেছি হৈ গলে কেতিয়াবা তোমাৰ মাংসটো জ্বলি জ্বলি গ'লে বেয়া হোৱাতো এ ভয় লাগে সেইকাৰণে মই মাংসটো নবনাও দে দেউতাই বনাই মাংসটো আনিলে এনে মই তোমাৰ এনে চব্জি বিলাক বনাও আৰু কেক বনাও মিঠাই বনাও আ সেইবিলাকে বনাও আৰু তোমাৰ এনে পেন পেন কেকও বনাও আজিও বনাইছিলো পেন কেক সেইটো খালো বহুত ভাল লাগিছে পেন কেক তুমি খাইছানে কেতিয়াবা পেন কেক?
নাই বাৰু তেনেকোৱা পেন কেকটো কেনেকোৱা বনাই গম নাপাও কিন্তু বেলেগ কেক টো খাইছিলো নিজে মানে ঘৰত ট্ৰাই কৰিছিলো তোমাৰ কো কাৰত বনাইছিলো এটা টিফিনত দিকে বনাইছিলো
পেন কেকটো মানে সেই পেনতে বনাব লাগে জাষ্ট আমাৰ যে সেই পেন থাকে ন এটা গোলকে পেন
অ
তোমাৰ টাৱা যে টাৱা চিনি পোৱা নে সেইটোতে দিও
উম টাৱা উম উম
অ সেনেকোৱাত বনাব পাৰে সেইটো মানে পেন বুলি কয় ন সেই টোতে মানে পেন কেক বুলি কয় সেইটো সেইটো ৰুটি নিচিনা হয় কিন্তু তোমাৰ ফুলি উঠে আৰু ভাল হয় তোমাৰ কণী দিব লাগে তাতে আৰু তোমাৰ অটছ দি দি দি কিনাও বনাব পৰা অটছ কণী আৰু কল আৰু তোমাৰ চেনী অলপ ঘি সেইটো দি কিনে আৰু ঘি দি কিনে ফ্ৰাই কৰিব লাগে বহুত ভাল লাগে এনেকোৱা
হয় নেকি অ নাই তেনেকোৱা হোৱা নাই বাৰু এ বাত ট্ৰাই কৰা নাই এনে নৰ্মেল খাইছে এ তুমি তেনেকোৱা কৰ পৰা মানুহ এ সেনেকোৱাই আৰু পাহৰি গলো মই বনোৱা নাছি লো মায়ে বনাইছিলে তোমাক এনে মায়ে বনাইছিল তোমাক কোনো শিকাইছিলে এনেকোৱা বনাব কাৰণে?
অ', এইটো মোৰো মই মানে নিজে শিকিছিলো আৰু বনাবলৈ। নিজে সেই মানে মই ভিডিঅ' বিলাক চাই থাকো যে সেইটোৱে মানে। চাই কিনে বনাইছিলো। ভাল লাগে কিন্তু সেইটো খাই কিনা আৰু তোমাৰ অ', সেইটো বহুত ভাল লাগে এইটো এ বনাই চাবা বহুত ভাল লাগে ঘৰত আজি মানে
কি কলা তোমাৰ তোমাৰ ভইচটো অহা নাছিলে কি কলা অহ এতিয়া পাইছো
অ', মানে তোমাৰ সেইটো সময়ো মানে ইমান নালাগে সেইটো কেক টো বনোৱাতো সময়ো নালাগে পতককে বনাব পাৰা পতককে বনাই খাই খাব পাৰা আৰু সেই সেইকাৰণে উম হয় আৰু তুমি এনে কি কি বনাই ভাল পোৱা আৰু
তাৰপিছে মই সেয়া বনাই ভাল পাও, উম
তোমাৰ মাংস বুলি কলো মাছটো বনাই ভাল পাও। তাৰপিছে এনে মাছ মাংসৰ বাহিৰে তোমাৰ বেলেগ তেনেকুৱা এ এক নবনাও মই ভাল নাপাওঁ ইমান এ এই বনাও খাবৰ কাৰণে বনাও আলু ভাজি চালু ভাজি। পায়স কেতিয়াবা বনাও তাৰ পিছে
বনোৱা নে পৰঠা, ৰুটি আৰু তোমাৰ সেই
বাহিৰে অ', পৰঠাও বনোৱা যায় মৰ্ণিং মানে কেতিয়াবা পৰঠা খোৱা যায় নহ'লে কেতিয়াবা তোমাৰ ৰুটি, ৰুটি বনালে তোমাৰ চাৰি পাঁচ বনাওঁ। পৰঠা বনালে দুটাই বনাওঁ, দুটা খালে পেট ভৰি যায়। অ', পৰঠা, তোমাৰ অলপ মৰটা থাকে।
অ', কেতিয়া লাষ্ট টাইম মই কেইদিন মান আগতে নিজে অকলে থাকো ন মই। উম দাদা থাকিলে দাদাই বনাই নহ'লে মই এ, দাদা দাদায়ে তাই কেতিয়াবা, মই পৰঠা বনাইছিলো আলু পৰঠা আলু পৰঠা আৰু এ কবি পৰঠা। এনে পৰঠা কি কি পৰ খাইছা তুমি ভাল লাগে যে?
মই এনে মই সেই আলু পৰঠা খাইছো আৰু পিয়াজ-পিয়াজ পৰঠা।
পিয়াজি পৰঠা হয়। অ', মই ময়ো খাইছিলো পিয়াজিটো বিৰাট ধুনীয়া লাগে হয়। তাৰ পিছে তাৰ বাহিৰে আৰু কিবা পৰঠা
সেইটোৱে আৰু পিয়াজ পৰঠা, আলু পৰঠা সেইটোয়ে খাইছো আৰু-আৰু কিবা পৰঠা থাকে নে? আৰু কিবা থাকে চাগে এইটো কিবা সাগৰো থাকে ন পালক পৰঠা।
পালাক, পানীৰ পৰঠা বহুত পৰঠা থাকে জানানে। এই ময়ো মানে মই মানে তোমাৰ চব পৰ পৰঠা বনাব পাৰি খালি বনাবলৈ জানিব লাগে আৰু। সেইয়াই আহ মই তোমাৰ পালক পৰঠা, আলু পৰঠা আৰু এইটো বাদ গবীৰ পৰঠা খাইছোঁ।
আৰু এই পনিৰ পৰঠাও হয় ন পনিৰ পৰঠাও খাব পাৰি।
আহ বনাব পাৰি বনাব পাৰি খাবও পাৰি।
উম, উম হয়। পনিৰ পৰঠাটো ভাল লাগে কিন্তু সেইটো খাইছিলো মই এবাৰ। এই মোৰ লগৰ লগৰ ঘৰত গৈছিলো তেতিয়া খাইছিলো।
হয় নেকি এনে লগজনী বনাইছিলে নে তো লগৰৰ
অ', লগজনীয়ে বনাইছিলে। ভাল লাগে সেইটো-সেইটো পৰঠা পনিৰ পৰঠা। বহুত ভাল লাগে। সেইটো খাইছিলোঁ।
আৰু
অ', তুমি খাইছানে কেতিয়াবা সেইটো পনীৰ পৰঠাটো?
অ', পনিৰ পৰঠাটো খোৱা নাই মই পনীৰ পৰ খাবলৈ ইচ্ছা আছে কিন্তু পনীৰ পেটিছ খাইছোঁ।
পনীৰ পটিছ, চিকেন পেটিছ। আহ, পনীৰ পটিছ খাইছা নাই তুমি?
পনিৰ পেটিছটো নাই খোৱা মই।
পনিৰ পেটিচ খাবা, ভাল লাগে। ডাঙৰো থাকে পেট ভৰি যায়, অ', তোমাৰ ত্ৰিশ টকা লয় এটা।
অ', হয় নেকি?
হম।
গমেই নাপাওঁ, সেইটোও মানে হয়।
পেটিছবোৰ খাই খাই ভাল পোৱানে তুমি?
অ', ভালে পাও, এই চিকেন পেকিচটো খাইছিলো, ভাল লাগে কিন্তু সেই চিকেন পেটিচ।
অহ, পেটিচেই মই ভাল
কি ক'লা?
পেটিছটো ইমান ভাল নাপাওঁ মই, আগৰ পৰাই ভাল নাপাওঁ, তোমাৰ, উম।
নাই নাই, এই পনিৰ পিটিচটো মানে ইমান ভাল নাপাওঁ, সেয়হে মানে আৰু তাৰপিছত এইটো এটা নৰম নৰম তিৰিভুজ টাইপ এ পেটজ থাকে ন। বন টাইপ, ক্ৰীম লগোৱা থাকে।
কি না এটা চেনী থকাটো পেটিছো থাকে, চেনী চেনী থাকে সেইটোৰ ভিতৰতটো, সেইটোও ভাল লাগে কিন্তু, চেনী খোৱাটো খা মানে চাহৰ লগত খাব পাৰি আৰু তুমাৰ এনে চিকেন পে এইটো এনেই মানে চচৰ লগত খাব পাৰি।
অ', বন পেঠিছটো বেছি ভাল লাগে।
উম উম।
বন পেটিছটোযে ত্ৰিভুজ টাইপ থাকে যে। চাইডে চাইডে ক্ৰিম লগোৱা থাকে, সেইখন মানে বিৰাট ভাল লাগে, তুমি খাইছানে সেইখন পেটিছ?
অ', খাইছো, সেইটো ভাল লাগে কিন্তু। আৰু তোমাৰ সেই, কচুৰিটো ভাল পোৱা নে? কচুৰি।
উম, কচুৰি তুমি, আজিয়েই দুটা খাই আহিছোঁ মই। বিৰাট ভাল পাওঁ কচুৰি
হয়, অ', মই সেই পিয়াজি কচুৰিটো বেছিকে ভাল পাওঁ, পিয়াজি।
অ', পিয়াজিটো? হয়, পিয়াজিও ভাল লাগে আৰু তাৰ বাহিৰে
সেই যে চব্জি থাকটো ইমান ভাল নাপাও, পিয়াজিটো বহুত ভাল পাওঁ, পিয়াজি কচুৰি।
চব্জি থাকা অ', চব্জি থাক
সেই তোমাৰ এই কিবা কিবি চব্জি দিয়ে ন, সেইটো মানে ইমান ভাল নাপাও, এনেকুৱাতো চিঙৰা ভাল পাওঁ, চিঙৰা আৰু তোমাৰ সেইটোতো মানে পিয়াজি পেটিচটো বহুত ভাল লাগে, পিয়াজি পেটিছ বোলে, পিয়াজি কচুৰিটো বহুত ভাল লাগে।
হয় নেকি? অ', তাৰপিছত ঘুগুনি ভাল পোৱা নে? ঘুগুনি, ৰোল।
অ', অ', ঘুগুনটো বহুত ভাল পাও, ঘুগুনি কেতিয়াবা কেতিয়াবা খাওঁ। সেয়ে সদায় নাখাওঁ, কেতিয়াবা খাওঁ, ভাল লাগে।
কেতিয়াবা খোৱা ন? অ', ময়ো কেতিয়াবা ফাষ্ট ফুডটো বেছি খোৱাও ভাল নহয় তোমাৰ। বহুত অপকাৰ, ফেটছ বঢ়াই আৰু তাৰপিছত হাইজেনিক ইমান হাইজিন, ইমান থাকে নাথাকে আমি গম নাপাওঁ নহয়।
মই সেই মানে সেইটো বনাইছিলো আৰু তোমাৰ এই মানে দুপৰীয়া অলপ মেগী খাইছিলোঁ, এ মেগী খাই কিনে ভাল লাগে। মেগী মই, মই মানে আলু দি কিনে বনাইছিলো, সৰু সৰু আলু দি মানে পুৰা কাটি দিব লাগে সৰু সৰুকে। কাটি কিনে দি দিছিলো বহুত ভাল লাগিছিলে সেইটো খাই কিনে, মেগী।
উ, মানে ফ্ৰাই মানে আ-আলুটো নাই, নাই, আলু দি কি খোৱা নাই মই মেগি। নৰ্মেল মেগি খাইছো তোমাৰ ফ্ৰাই কৰিকে খাইচো।
ভাল লাগে কেতিয়াবা মানে মেগীটো তুমাৰ শুকান বনাবা, ফ্ৰাই নিচিনা বনাবা, কেতিয়াবা জোল
অ', এনেকুৱা খাইছো। এই ফ্ৰাইটো ফ্ৰাইটো বিৰাট টেষ্টি লাগে, মই খাই থাকো কি কৰো জানানে? পিয়াজ দুটামান কাটো। অ', ফ্ৰাই কৰোঁ তাৰপিছত এই সেয়া কি বোলে তোমাৰ মেগীটো একদম মিহিকে গুৰা কৰিকে, একেলগে ভাজি কৰিকে, ভাজি কৰাৰ পিছত অলপ নৰম নৰম হৈ যায় হে, সে সেয়া ভালে ভালে ৰঙা কৰিকে ইমান টেষ্টি লাগে। জোলটো সোৱাদ টেষ্টি লাগিব খাই।
উ, উ, হয়। সেনেকুৱাও বহুত ভাল লাগে। জোলটোও ভাল লাগে, কিন্তু সেনেকুৱাও ভাল লাগে। সেনেকোৱা খাৰ কেতিয়াবা খাব লাগে। জোলটো মানে তোমাৰ যেনে বেমাৰ চেমাৰ হ'লে খাৰ খোৱাতো ভাল আৰু, যেনেকুৱা চৰ্দি কাঁ হ'লে, জ্বৰ উঠিলে, তেতিয়া খাব লাগে। উ।
অ'। অ', দিয়া, ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া। ধন্যবাদ। দে, ওৱেলকাম।